অ', কোৱা।
আহ, কি কৰি আছা?
এনে আছো, কিন্তু কৰিবা তুমি কি কৰি আছা?
এ কি কৰিম আৰু, তোমাৰ মোবাইল টো চাইে তোমাৰ বহি আছিলো পিটিকি মোবাইলটো তোমাৰ এই ৰিল চাছিলো দিয়া মানে, এই তোমাৰ হওক বা তোমাৰ এই ক্ৰিকেটৰে ৰিল বা অনান্য যিবিলাক ৰিল আহ আৰু হাঁহি উঠি হাঁহি উঠা আৰু সে ৰিলচ কৰি আছিলো তোমাৰ এই এটা মানে, আৰু ভিডিঅ' ভাইৰেল আছে নহয় মানে এ তুমি চাগে দেখিছা নহয়, এজন মানে তোমাৰ মানুহে এ মানে দুলিয়াই দিয়ে যে মানে মানে, এইটো এটাৰেইনমেট ভিডিঅ' আৰু এইটো এনেকুৱা ভিডিঅ' বিলাক চাই আছিলো
পিছে সেইবোৰতো ৰিল বোৰতো বাদ দিয়া, আজি ধন হেৰি কি কয় পৰ্তুগাল আৰু তোমাৰ স্পেইনৰ মেটছ আছে নহয় ফুটবল চাব নোচোৱা
অ', কিয় নাচামে নিশ্চয় চাম দিয়া, আমাৰ মানে আমি এটা নাম দিছো আৰু আমাৰ প্ৰিয় খেলুৱৈজনক এ বৰে ভাইা বুলি মানে, আমাৰ ডাঙৰ আম দাদা বুলি আৰু ত, সেইজনক সেইকেইজনৰ কাৰণে চাব লাগিব আৰু সেইজনৰ কাৰণে আমি ছাপৰ্ট কৰোঁ ন পৰ্টুগাল টীমটোক ত' জিকিব লাগে দিয়া আজি পিছে তুমি কি ভাবা আজি স্পেইন জিকিব নে, পৰ্তুগাল জিকিব
এতিয়া সেনেকৈ সুধিলেতো মই পৰ্টুগাল বুলিয়ে ক'ম নওঁ কাৰণ মোৰ ভালপোৱা দলটোৱে হ'ল তোমাৰ পৰ্তুগল আৰু তোমাৰ বেলেগ দলৰ নাম কম নেকি, বা কি তুমি খালি খেলা চালাে নাই ৰাতি যে আছিল তোমাৰ অ', দেৰটা বজাৰ পৰা আছিল নে ৰাতি ব্ৰাজিল আৰু নৰ্থ আৰু ৰাতিপুৱা আছিল তোমাৰ মেক্সিকো আৰু ইংলেণ্ডৰ খেলবোৰ চাল নে নাই হয়।
অ', চালো আহ খেলবোৰ কি ভাল লাগিছে তোমাৰ কিন্তু, এই যিখন প্ৰথম খেল আছিল তোমাৰ ব্ৰাজিল আৰু নৰৱেৰ ব্ৰাজিলে কিন্তু ভাল খেলা নাই ইমান এটা মানে, ভাল এটা ক্ষেত্ৰত খেলিছে মানে তেওঁলোকে চান বনাইছে কিন্তু সেই চান বোৰ মানে তেওঁলোকে মানে গ'ল দিব নোৱাৰিলে, মানে কিমান চান্স পাইছিল তুমি দেখিছা চাগে তুমি খেল মানে ধৰি লোৱা তোমাৰ যিবিলাক তাৰে খেলুৱৈ আছিলে আৰু ডাঙৰ ডাঙৰে খেল পাচবাৰ জিকিছে তোমাৰ ডাঙৰ টিম- ত সেই টিমৰ যি মানে, ডাঙৰ মানে যিবিলাকে লৈছে আৰু, খেলুৱৈ সেইবিলাকো তোমাৰ মাৰ ভাল হ'ব লাগিব ন তাৰিছত ভালেই চাগে ত ইমান মানে সুন্দৰ সুন্দৰ মানে ধুনীয়া ধুনীয়া যিটো চানঞ্চ সেই চাঞ্চ বিলাকৰ মানে হেৰাই পেলাইছে ত' সেইকাৰণে তেওঁলোকে হাৰিব লগা হ'ল তোমাৰ আৰু তোমাৰ নৰবেৰ দেখিছো চাগে তোমাৰ কিমান মানে ডাঙৰ ডাঙৰ দীঘল দীঘল সেইবিলাক তোমাৰ এ খেলুৱৈ বিলাক ন, তোমাৰ এটা জানাই তুমি কিমান তোমাৰ অ', মানে ফেমাচ আৰু বিখ্যাত ক'বলৈ গ'লে, আৰু চবে জানে আৰু নৰৱে তেওঁলোক জিকি গ'ল দিয়াানে ভাল গ'ল মাৰিছে কিন্তু, সেই মানুহজনে কিন্তু দীঘল লাম্বা মানুহজন ভাল গ'ল মাৰিছে
তুমি ক'লা যে ব্ৰাজিলে ভাল খেলা নাই, তুমি চাগে কালি লাইভ চোৱা নাই খেলখন গম পালা হয় মানে, কালি ব্ৰাজিলে মানে এইটো বছৰৰ হিচাপত আৰু যিমানকেইখন খেলা মই চাইছোঁ ব্ৰাজিলৰ চবতছে ভাল ফুটবল কালি খেলিছে ব্ৰাজিলে গ'ল কিয় দিব পাৰা নাই জানা, এই তুমি নৰৱেৰ গ'লকপাৰতটো দেখিছানে বাপৰে কি তোমাৰ পেনাল্টিও বচাই লৈছে তাতে তোমাৰ এটা তোমাৰ ইমান চান্স পাইছে কালি মানে ব্ৰাজিলে বহুত চান্স বনাইছে দে এইটো মিছা কথা নহয় বহুতবাৰ মানে চেষ্টা কৰি কৰিছে গ'ল দিব কাৰনে কিন্তু এই যিটো নৰৱে গ'ল কীপাৰ ত' সেইজনে বাপ প্ৰে কি বা মানে কি লৈ আহিছিল কালি কি ভাবি আহিছিল এটাও মানে গ'লৰ মানে ভিতৰত যাবই নিদিয়ে বল টো কেনেকে ধৰি ৰাখে তোমাৰ পেনাল্টীও কালি ৰখাই লৈছে মই সেইটো চাইটো আৰু আচৰিত ৰাতি মই মানে খেল চাই আছিলো ৰাতি তোমাৰ মই একদম চিঞ দি দিছোঁ আৰু একেবাৰে মইছো মানে তুমি জানা সেইটো প্ৰথমটো ইমান কম সময়তে আ আঠ মিনিট নে ন মিনিট সময়ত তোমাৰ পেনাল্টি এটা পাইছে সেইটো তোমাৰ ইমান ডাঙৰ এখন খেলৰ ত' তাতেও তোমাৰ সেই পেনাল্টীটো চছেভ কৰাটো ইমান সহজ কথা নহয় কাৰণ তাতে তুমি জানাই মানুহৰ কিমান এটা চাপ থাকে ন মানুহে তোমাৰ সিহঁতৰ যি টো দল গ'ল গ'ল যিজনে দিব আৰু যিজনে পেনাল্টি টো ল'ব তেওঁলোকৰ দলৰ বিলাকে কেনেকুৱা ধৰণৰ এটা চাপ দি থাকে ন সেই চাপত মাজত সেই পেনাল্টি এটা ছেভ কৰাটো কিন্তু বহুত ডাঙৰ কথা তো মই সেইটো চালো আৰু সেইটো চাই ভাল লাগিল মানে ধৰা সেইবোৰ চালে গম পায় যে মানে ধৰা নিজৰ ওপৰত আত্মবিশ্বাস ৰখাটোতো কিমান দৰকাৰী নহ আচলতে। মানে এনেকুৱা হ'ব নালাগে যে ধৰা ওপৰে ওপৰে চব বোৰ কাম কৰি আছো সেনেুকোৱা হ'ব নালাগে নিজৰ পৰা আত্মবিশ্বাস ৰাখিলে মানে চব হৈ যায় আৰু আচলতে ক'ব গলে ত' সেইটো মই অ', মানে কালি খেলখন চাই কিনে উদাহৰণ এটা পালো আৰু মানে যিজন গ'ল কিপাৰ আছিল তেওঁৰ খেলখন চাই বাকী খেলুৱৈবিলাকেটো ভালে খেলিছে। ত' এনেকুৱা ধৰণৰ বাকীতো আজি খেলখন চাব লাগিব আজিহে আচল খেল আছে আমাৰ।
হয় হয় মই তোমাৰ ব্ৰাজিলে বেয়া খেল খেলা বুলি কোৱা নাই ৰ'বা মানে মই কৈছো তেওঁলোকে কোন খিনিত বেয়া খেলিছে মানে মোৰ মতে আৰু তেওঁলোকে মানে কিমান ধুনীয়া ধুনীয়া চাঞ্চ পাইছিল ত' সেই সেইবলাক সেইবিলাকৰ কাৰনে গ'ল দিব লছিল ম'তা ম'তি ব্ৰাজিলে তিনি চাৰি গ'ল টো আৰামছে তোমাৰ দিব পাৰিলে হয় আৰু সেই মানে গ'ল কিপিঙু ভাল কৰিছে দিয়াযচোন মানে য গ'ল কিপাৰ আ নৰৱেৰ হেতু ভাল গ'ল কিপিং কৰিছে কিন্তু তোমাৰ ব্ৰাজিলে ইজি ইজি যিবিলাক চাঞ্চ আছে এই ধৰি লওক পেনাল্টী হওক আৰু তুমি জানাই পেনাল্টীত কিমান মানে সহজ নহয় কিন্তু তোমাৰ এইটি পৰেছেন্ত হলেও তোমাৰ চাঞ্চ থাকেই পেনাল্টীত মানে গ'ল কৰা আৰু তুমি জানাই তোমাৰ ত সেইকাৰণে বাৰু চাঞ্চ বিলাক মিছ কৰিছে সেইটোৱে কৈছো সেইখিনত বেয়া খেলিছে বাকী তো চাঞ্চ বহুত বনাইছে। মানে নৰৱেতকে চান্স বহুত বনাইছে কিন্তু নৰৱে কমকে চান্স বনাইছে কিন্তু নৰৱে যিবিলাক চান্স বনাইছে সেইবিলাক কিন্তু তেওঁলোকে গ'লো দিছে সেনেকুৱা আৰু মানে ফিনিচিংটো তেওঁলোকে ভাল কৰিছে বাকী ইংলেণ্ড আৰু মেক্সিকৰ খেলা চাইছে নে চোৱা নাই কিন্তু? কি খেল হৈছে নে এখন মানে তোমাৰ য অ', মানে তোমাৰ কি খেল হৈছে এইখন তোমাৰ মেক্সিকৰ একদম মানে কিবা হাই কিবা বোলে একদম ওপৰত খেল এখন হৈছিল ওপৰৰ ষ্টেডিয়ামত। মানুহ যত তোমাৰ কিবা বোলে আমাৰ যিবিলাক ইংলেণ্ডৰ খেলুৱৈ আছে তেওঁলোকৰ বোলে কিবা লৈ কিনে খেলিছিল। ত' সেইকাৰণে আৰু তুমি কিবা বোলে মেক্সিকৰ তাতে যিবিলাক মানে যিবিলাক তোমাৰ খেল অনুৰাগী আছে। সেইবিলাকে বোলে মানে বেছি অলপ মানে কিবা সেই কৰে আৰু মই শুনা মতে আৰু মানে মানে অলপ মানে এই এইটো কি বুলি কয় নো তুমি কোৱাচোন এইটো কি বুলি কয় মোৰ মুখত অহা নাই কোৱাচোন তুমি।
মানে চাপ আৰু তোমাৰ ধৰা আৰু মই চাইছো মানে বহুত মই দেখিছো হা মই খেলখন চোৱাতে মানে যেতিয়া তোমাৰ থাকে নহয় ধৰা গ'ল দিয়াৰ পিছত আহ মানুহে মানে ধৰা ফূুৰ্তি কৰিবলৈ গ'লটো দিয়াৰ কাৰণে সকলোৱে একেলগে মিলি ল'ৰা হৈ কিনে ফূুৰ্তি কৰে ন এটা কোণত যাই কিনে ত' তেতিয়া মই দেখিছো তোমাৰ যিবিলাক মেক্সিক'ৰ ধৰা যিবিলাক আছে আৰু দৰ্শক আছে তেওঁলোকে পানীৰ বটল দলিয়াইছে কোনোবাই কিবা কিবি পেকেট চেকেট দলিয়াইছে সেইবিলাকো দেখিছোঁ, ত' সেইবিলাক কৰিব নালাগে এতিয়া খেলতো হৰা জিকা কা হৈয়ে থাকে এতিয়া যদি কোনোবা এটাত দলে যদি ভাল খেলিছে এতিয়া তেওঁওলোকৰ সেইটোতো ভুল নহয়। আৰু তুমি দেখিবা আজি মানে ৰাতিপুৱা মেক্সিক' যিখন মেক্সিক' আৰু ইংলেণ্ডৰ যিখন খেল আছিল, তাতে তোমাৰ মানে পঞ্চল্লিছ মিনিট নহয় মানে তোমাৰ আ, এক একদম আঠত্ৰিছ মিনিটলৈক চাইছোঁ তাৰপিছত মই মানে অশান্তি লাগি গৈছে মই চাওঁ না চাওঁ চাওঁ নাচাওঁ তাৰ পিছত তোমাৰ তাৰ পিছত মই অফ কৰিলোঁ, মই ভাবিছোঁ নাচাওঁ, ভাল লগা নাই। মানে কোনেও গ'ল দিব পৰা নাই, কোনেও ভালকে খেলিব পৰা নাই, তাৰপিছত চাওঁ তোমাৰ দুই মিনিট পিছত চাওঁ এটা গ'ল হ'ল তাৰপিছত এটা গ'ল হোৱাৰ লগে লগে মই চালোঁ তাৰপিছত চোৱাৰ পিছত মই খুলিছোঁ মাত্ৰ আৰু মই চাব বহিছোঁ টোত আৰু এটা গ'ল হ'ল নহয় ইংলেণ্ডত দুটা গ'ল, তাৰপিছত তাৰে দুই মিনিটমান পিছতে তোমাৰ মেক্সিকোই এটো গ'ল দি দিলে তাৰপিছত এনেকুৱা মেঘ মেক্সিকোই তোমাৰ এনেকুৱা ধৰণৰ মানে খেল দেখুৱাইছে আৰু ইংলেণ্ডৰ খেল খেলুৱৈবিলাকক। মানে মই দেখি আচৰিত হৈ গৈছোঁ যে ইমান ভাল খেলে মেক্সিকৰ খেলুৱৈ বিলাকে, তাৰপিছত তোমাৰ ছেকেণ্ড হাফ যিটো থাকে সেইটো আৰম্ভ হ'ল সেইটো সেইটোতো মানিব লাগিব কিন্তু দেই। মানে ইংলেণ্ডৰ এটা প্লেয়াৰটো ৰেড কাৰ্ড পাই কিনে তো ওলাই যাব লগা হ'ল নহয় তাৰপিছতো তেওঁলোকে ধৰা আৰু এক গ'ল এটা দিছে, দিয়াৰ পিছত বাৰু গ'ল এটা খাইছে এইটো বেলেগ কথা, পিছত কিন্তু সেই দহজন খেলুৱৈৰ লগত যে তেওঁলোকে সেই খেলখন জিক কিছে, কম ডাঙৰ কথা নহয়, কাৰণ এনে তোমাৰ মেক্সিকোৰ নিজৰ ঘৰত হৈছিল খেলা এখন তাতে মেক্সিকৰ দৰ্শকো বেছি ত' দৰ্শক বেছি থাকিলে জানাই এটা মানসিক চাপ থাকেয়ে খেল এখনত, তাতেও তোমাৰ ইমান ভাল প্ৰদৰ্শন কৰি দিয়াটো কিন্তু টো ধেমালি কথা নহয় মানিব লাগিব আৰু তোমাৰ মানে বহুত ভালে খেলিছে দিয়া, এনেকুৱা নহয় যে এজন খেলুৱৈ ভাল খেলিছে ইংলেণ্ডৰ। ইংলেণ্ডৰ নহয় মেক্সিকোওতো তোমাৰ ভালে খেলিছে খালি মেক্সিকো তোমাৰ লাষ্টৰ ফালে সিহঁতে ভাল নে, মানে যিখিনি সময়ত চবত চবচে বেছি দৰকাৰ আছিল ভাল খেলাৰ সেইখিনি টাইমত তেওঁলোকে ধৰা ভালকে ব'ল দিব নোৱাৰিলে গ'ল কৰা কাৰণে বা চান্স বনাব নোৱাৰিলে ত' সেইকাৰণে মানে তেওঁলোক হাৰিলে আৰু লাষ্টত যাই। ত' বেয়া লাগিল বাৰু তেওঁলোকৰ কাৰণে কাৰণ তেওঁলোকেও বহুত ভালে খেলিছে বেয়া খেলা নাই। কিন্তু খেলততো হাৰা জিকা হ'বই দিয়াচোন, দুটা দলেতো জিকিব নোৱাৰে নহয়। এটা দলটো হাৰিব লাগিব। আৰু তোমাৰ এতিয়া এতিয়া ৱৰ্ল্ড কাপত যিটো সময় চলি আছে, যিবিলাক খেল চলি আছে চব ভাল ভাল দলৰ মাজতেতো ত' কোনেও কম নহয় ত' কোনটো জিকে কোনটো হাৰে মানে ক'বই নোৱাৰা আজিকালি, এতিয়া তুমি আজিৰ মে খেলখনে যিখন আছে স্পেইন আৰু প এইটো গ'লত, সেইখনত ক'ব নোৱাৰা নহয়। এতিয়া কোন জিকিব কোন হাৰিব, আমি এতিয়া পৰ্তোগাল ভাল পাওঁ কাৰণেহে কৈছোঁ, মই পৰ্তোগাল জিকিব বুলি। তুমি স্পেইনতো কম মানে বেয়া নেখেলে নহয় বহুত ভালে খেলে সিহঁতেও। ত' সেনেকুৱা ধৰণৰ কথা আৰু কয় নহয় মানে খেলত আৰু কোনো ধৰণৰ হেৰি ন' কৰিব নোৱাৰি আৰু। তুমি আগতে নিশ্চয় কৰি থ'ব নোৱাৰা যে এইটো দলে জিকিব, সেনেকুৱা ধৰণৰ।
হয় হয় মানে খেলত তোমাৰ নিশ্চয়তা নাথাকে ন' মানে যাৰ দিন ভাল থাকে সিয়ে তোমাৰ সিদিনা জিকিব মানে সেনেকুৱা আৰু মানে এনেকুৱা নহয় যে তোমাৰ এই জোনটো টিম তোমাৰ ভাল লাগে সেইটো টিম জিকিব সেনেকুৱা নহয় মানে যাৰ আৰু সেইদিনা দিন থাকে বা যি ভাল খেলে আৰু। সিয়ে জিকিব। বাকী মই আশা কৰোঁ আজি আৰু পৰ্টুগাল জিকে, কাৰণ তোমাৰ আমাৰ যিটো ডাঙৰ দাদা আৰু আমি এতিয়া ডাঙৰ দাদা বুলি ভাবোঁ দিয়াচোন এতিয়া এনকে। ত' সেইজনে যাতে ৱৰ্ল্ড কাপ যিটো আছে ট্ৰফি ৱৰ্ল্ড কাপৰ ট্ৰফিটো যাতে তেওঁ এবাৰ হ'লে মানে উঠাই আৰু যিহেতু আমাৰ অ' মানে তেওঁৰ যিটো মানে যিটো আমাৰ বিপৰীতে আৰু তেওঁৰ বিপৰীতে আমি যিজনক আমি মানে আমি ৰাইবেলি বুলি কওঁ যে আৰু মানে আমাৰ আ, ডাঙৰ দাদা আৰু এটা যি আছে আৰু। একদম সেইটোও ফুটবলৰ আৰু ক'ব লে গড ক'ব লাগিব আৰু মানে মানে বিশেষ আৰু সেইজন খেলুৱৈ তেতো উঠালে এবাৰ ত এইবাৰ আমাৰ এইজনে উঠালেও ভাল আছিল অলপ মানে ভাল লাগিল হয়। মনবিলাক বাকী হ'ব দিয়া নহ'লে।
দিয়া দে হ'ব দিয়া ৰাখিছোঁ দিয়া দিয়া।